অহ কি খবৰ
আছো আছো ভালে আছো তোৰ কি খবৰ
আছো দে এই মই মন্দিৰ গৈছিলো ঘৰ আহি পেলাই পাইছোহে
অ অ অ বাকী আছো আছো তোৰ সেইয়ে তোৰ গৰম অসহ্য গৰম এক
অসহ্য গৰম বহুত অসহ্য গৰম মইতো স্কুটি চলাই চলাই ঘামি গৈছো বতাহ লাগি আছে তথাপিও ঘামি গৈছো
এতিয়া বৰ ফোনটো দিছে এতিয়া অলপমান যদি শান্তি পৰে পৰক আৰু
সেইটোয়ে সেইটোয়ে অলপমান বৰষুণ উম অলপমান বৰষুণতটো দিলে এটলিষ্ট ৰা ৰাতিটো ভালকে শুব
শুব পাৰে নহলে ৰাতি টোপনি চোপনি নাহে কিবা দিনটো পুৰা বেকাৰ গুচ
বেকাৰ গুচি যায় আৰু ভাগৰ লাগি থাকে ন তোৰ যদি ৰাতি যদি টোপনিটো নাহে তো গোটেই দিনতটো অশান্তি লাগি থাকে
অশান্তি লাগি থাকে আৰু তোৰ ফেনৰত হাবৰ কাম নিদিয়ে ন
সেইটোয়ে সেইটোয়ে সেইটোয়ে, ও'ও', আৰে শুন না মই কথা এটা ক'বলৈ ফোন কৰিলো, মোৰ মোৰ মানে লেফট টপতো বেয়া হৈছে হা, মোৰ লেপটপটো প্ৰব্লেম কি দিছে তোৰ মানে পতক পতক চাৰ্জটো গুচি যায়। পাৰ্শ্ব বলতো চাৰ্জ টো গুচি যায় আৰু চছেকেণ্ডলি মোৰ স্পীকাৰটো বেয়া হৈছে, এটা স্পীকাৰে দি মই চাউণ্ডটো মানে ভালকে য়া নাহে, এনেকুৱা লাগে যেন ফাটি গৈছে স্পীকাৰ টো। এতিয়া মোক দু দোকানত লৈ যোৱাৰ পিছত কৈছে, যে কি কয় তাত এইটো ৰিপেয়াৰ কৰাতকে ভাল তুমি বেলেগ এটা লেপটপে লৈ লোৱা। ভাল চাই এটা অলপমান দামী চামি ঠিক আছে, এনেকে কৈছে এতিয়া তইও লেপটপ কিনিছিলি তোৰতো ভালে লেপটপ এটা লৈছিল। যেনে অলপমান পেক্স বিলাক ক'ব পাৰিবি নেকি কেনেকুৱা হয়, তোৰ লেপটপটো বা মই কেনেকুৱা ললে ভাল হ'ব।
অ মানে তোক এতিয়া কেনেকুৱা লাগে গেমিং চেমিং কৰিব পাৰা লাগে নে নৰ্মেল কাম কৰা চলি
নৰ্মেল কামো লাগে এক্সচুৱেলি না আৰু গেম, গেম অ গেম মানে একদম হেভি গেম নহয় আৰু। নৰ্মেল সৰু সুৰা গেম চেম খেলিব পাৰাকে আৰু।
অ তোৰ, তোৰ মানে বাজেটতো কিমান মান হ'ব?
মোৰ বাজেট কিমান এ এতিয়াতো তো তোৰ বহুত কমতো লৈ পেলা লাভ নাই। এৰাউণ্ড এই ফিফটিৰ ভিতৰত।
অ ত তেতিয়াহ'লে তই মানে, চ তই যদি মানে ভাবিছ যে তই গেম চেম খেলিবি তেতিয়াহ'লে তোৰ এই গ্ৰাফিক্স কাৰ্ড থকা লেপটপ ল'ব লাগিব। আৰু গ্ৰাফিক্স কাৰ্ড থকা লেপটপ ল'লে তোৰ ফৰ্টি মানৰ ভিতৰত আহি যায়। গ্ৰাফিক্স কাৰ্ড থাকা। অ তই গ্ৰাফিক্স কাৰ্ড থাকা লেপটপ ল'লি আৰু তোৰ প্ৰচেচাৰটো বেছি নালাগে আই চাইট ল'লি আই। ফাইফ এইট যেনে আই। ফাইভ এইট জেনেৰেচন, নাইন জেনেৰেচন বা। টেন জেনেৰেচনও পাই যায় ফৰ্টি, ফৰ্টি। থি ফাইফ মানৰ। তেনেকুৱা টাইপ ত গ্ৰাফিক্স কাৰ্ড ললেটো তাতে গেম, চেম। খেলিব পাৰো আৰু তো। সেনেকুৱা টাইপ বেটাৰীটো আৰু গেমিং লেপটপৰ এনেওতো গেম খেলিলে বেট। বেটাৰীটো মানে তই বেটাৰীত গেম খেলিলে বেয়া হৈ যায়, তই চাৰ্জত লগাই খেলিব লাগিব, তই সেনেকুৱা টাইপ আৰু তোৰ যদি তই যদি ভাবিছ যে আৰু দামী লেপটপ লাগে তোৰ, তেতিয়াহ'লে তই আৰু এটা অপচন আছে আজিকালি তোৰ সেয়া পাই অপেন বক্স পাই লেপটপ।
অপেন বক্স আৰু নৰ্মেল হেয়াৰ ডিফাৰেন্সটো কি?
অপেন বক্সৰ ডিফাৰেন্সটো থাকে তোৰ নৰমেল সেয়া থাকে তোৰ যোনটো হেয়া হয়, লেপটপটো হয় লেপটপটো তোৰ কাম্পানীয়ে মানে হেৰি কৰি বনাই দিয়ে। কিন্তু অপেন বক্সত মানে লেপটপ। তো থাৰ্ড পাৰ্টীএছেম্বল। কৰে তাৰমানে এছেম্বল
অ', মানে আহ, কোম্পানী যোনটো কোম্পানীয়ে বিল কৰিছ সি যে সি যোনে মানে চাপজ টোৰ এইচ পি হয় ঠিক আছে, এইচ পিটো মানে কৰে গোটেই ফিটিং চিটিং চব এইচ পি এ কৰে। কিন্তু নৰ্মেল বক্সত বেলেগ কোনোবা তিলাৰে কৰে। সেই ডিলাৰে মানে কি কয় বস্তু? কিনি আনে মান ভাঙি ভাঙি।
অ' ভাঙি ভাঙি কিনি আনে কিনি আনি কেনে চাম্বল কৰে।
অ' এতিয়া এতিয়া এডভানটেজ ডিচএডভানটেজ কেনেকুৱা সেইটোতে
সেইটো এডভানটেজ মানে তোৰ এতিয়া বস্তুতটো মানে যিমান শুনিছো বহুতে কৈ নতুনৰ নিচিনাই থাকে নতুনৰ নিচিনাই কাম কৰে। এতিয়া তেনেকুৱা টাইপ এতিয়া যোনে শুনিছো আৰু বহুতৰ কথা তেনেকুৱা টাইপতো মানে তোৰ একো প্ৰব্লেম হ'ব নালাগে। কিন্তু প্ৰাইচটো আৰু অলপমান কমত পাই যাবি আৰু।
কমটা উম আৰু গ্ৰাফিক কাৰ চেপাৰেট কে চাপোচ তই চাপোচ তই ধৰ মই অলপ কম। দামি লেপটপ এটা ললো ঠিক আছে, তাতে মই চেপাৰেট গ্ৰাফিক্স কাৰ্ড সোমাব পাৰো নেকি। তাকে লগাব।
অ' পাৰ পাৰ। অ'।
অ' গ্ৰাফিক্স কাৰ্ডৰ এনে দাম কিমান মান পৰে।
গ্ৰাফিক্স কাৰ্ডৰ দাম কিমান পৰিব তোৰ গ্ৰাফিক্স হব দু তিনি হাজাৰ মান পৰিব। তিনি হাজাৰ চাৰি হাজাৰ।
উম।
তই তেনেকুৱা তই ত আজিকালিটো মানুহে ফিফটি ফিফটি। কি থাউজেণ্ড মানত পি চি য়ে বনাই দিলে হ'লে। গেমিং পি ছি।
পি চি বনালে কি মানে কৰিব নোৱাৰি আৰু সেইটোৱে মানে পি চি পি চি বনাব হলে পি চি বনাব হলে কি ক'মত যায় কম যায় নেকি বেছ গুচি নাযায় নেকি।
পিচি ব-বহুতে বনাই আজিকালি ফিফটি থাউজেডৰ আডাৰত পিচি বঢ়িয়াকে।
অ, মানে চব বস্তু আৰু মাউছ-চাইছ চব ইনক্লুড
অ, চব ইনক্লুড কৰি কেনে কৰি ফিফটি থাউছেন মানত বহুত
মই-মই এতিয়া তোৰ অফিচৰ কাম-চামো কৰিব লাগ নহয় মই আৰু। বেছি বনাই লাভ নাই। হে লেপটপহে ল'ব লাগিব।
লেপটপ ল'লে। তই চাব পাৰ তো। লেপটপটোতো তোৰ কিছু আজিকালি বহুতে নতুন লেপটপ নলয় কিছুমানে অপেন বক্স লয়। কিছুমানে ছেকেণ্ড হেণ্ড লয় আজিকালি দোকানত বহুত এভেইলেবল আহি গৈছে। ৰিফাৰভিচ বুলিও এটা কেটেগৰী আহছে। ৰিছাৰ্ভিছ, মানে তোৰ ছেকেণ্ড হেণ্ড, ছেকেণ্ড হেণ্ডে হয়। কিন্তু সিহঁতে কি কৰে, ছেকেণ্ডহেণ্ড লেপটপটো তই এতিয়া ডাইৰেক্ট মানুহৰ পৰা কিনিব পাৰ ন, যেনেকে মই ইউজ কৰি আছো। মই ইউজ কৰি থকা লেপটপটো তোক বেছি দিলো সেইটো ডাইৰেক্ ছেকেনহেণ্ড হৈ গল। কিন্তু ৰিফাৰবিচটো কি হয় ৰিফ টো সিহঁতে ছেকেণ্ডহেণ্ড লেপটপ বোৰ লয়-কিনে। যেনেকে তোৰ কেঁচিফাই বুলি এটা কম্পেনী আছে যোনে ৰিফাৰ্বিজ লেপটপ বেচে ইহতে কি কৰে ছেকেণ্ডহেণ্ড লেপ- বোৰ কিনে, কিনি কেনে সিহঁতে তাতে কিবা দিফেক- খাই, কিবা ডিফেক্ট আছে সেইটো চল্ভ মানে ঠিক কৰি কেনে সিহঁতে আৰু বেছিদিয়ে, সেইটোৱে।
অ'। সেটোত তেতিয়া সিহঁতে অলপমান এক্সট্ৰা কমিচন টো, লৈ লয় আৰু।
হয় এইটো অলপমান বেছি হয় আৰু এতিয়া ছেকেণ্ডহেণ্ড আৰু ৰিফাৰভিচৰ সেইটোৱে ডিফাৰেঞ্চ আৰু।
অ, অ।
ছেকেণ্ডহেণ্ড টো ডাইৰেক্ট মানুহৰ পৰা কিনিব পাৰ।
উম কথাটো একে হয় ক'ব গলে ৰিফাৰভিচত কে-কেতিয়াবাটো ৰি চাৰ্ভিছত।
ৰিফাৰভিচতো প্ৰব্লেম হৈ যাব। অ ৱাৰেণ্টি দিয়ে। অ ৱাৰেণ্টি দিয়ে।
মানুহৰতোটো এইটো ৱাৰেণ্টি নিদিব।
অ অ মানুহে নিদিব।
ইউজ কৰা হয়। ইমান দিন ইউজ কৰিছে ইমান দিন ইউজ। সেয়া আৰু
তোৰ ইয়াতে এখন চাব পাৰ তোৰ এ হেৰিত আছিলে উলুবাৰীত আছিলে মোৰ কেচ কম্পিউটাৰচ।
অ কেচ কম্পিউটাৰ অ, মই তাৰ পৰাই লোৱা হয় কেচ কম্পিউটাৰ এইটো মানে যোনটো মোৰ এতিয়া প্ৰেজেন্ট লেপটপটো
অ অ অ তাতেই তোৰ পাই তাৰমানে ৰিফাৰ বিজ থক বছ এৰি দিয়ক, এ অন্লি পাৰ ফিচ হওক বাতৰিয়া ব্ৰেণ্ড নিও হওক বা তোৰ অপেন বক্স অফ পাইট নহ'লে তোৰ সেয়াতো আছে, এই যে হেৰি কি মল আছিল, এইটো হেৰি এম ৰা্স কৰা ভাঙা ঘৰৰ ওচৰৰ টো।
বিজ জাগছো কম্প্লে অ কম্পছো কম্প্লে পাই
তাতে পাবি, তাতে তোৰ গিফ্ট চিফ্টটো দি দিয়ে। সিহঁতে কিনিলে লেপটপ।
অহ।
আমাৰ লগৰ এটাই কিনিছিল ন লেপটপ। সি তাক সেয়া দি দিছে। নেক বেন এডাল দি দিছে গিফ্ট। অহ সেইটো কিনিছিল তোৰ হেৰি তাৰ টো মোৰ কিমান লৈছিল, ফিফটি ফাইভ নে ছিক্সটি মান ললে নেকি তাৰ
অঁ, ভালেই লিখিছে এইবাৰ।
ক গছে
নাই মই ভাবিছো তাৰমানে এজন তাত ভাল। ভালকে লওঁ, ভালকে মানে এটা দামী চাই লৈ লওঁ আৰু। যাতে মানে চলক, আৰু ভালকে চলক কেইদিনমান। প্ৰব্লেম নিদিয়ে, নহলে এতিয়া মই যদি ৰিফাৰ ৱিয লওঁ বা বা কাৰোবাৰ পৰা ছাপোজ চেকেণ্ড হেণ্ড এ লও, বা এইটোয়েই ছাপোজ‌ মই ভাল কৰি আনিলো। ভাল কৰাৰ পিছতোতো মোৰ এইটো কোনো গেৰাণ্টি নাই ন, যে মোৰ বোলে বহুত ভালকে চলি থাকিব।
উম উম গেৰান্তি নাই, প্ৰব্লেম
তাৰ মানে নতুন এটাই লৈ লওঁ আৰু। লাগিলে অলপ বেছিকে সেয়া দিম।
অ' নতুন নতুন এটাই ল আৰু, তোৰ তেতিয়া মানে, ইনভেষ্টমেন্টটো অলপমান বেছি হ'ব কিন্তু তোৰ বেছি দিন চলিব নাই
বেছি দিন চলিব, অ' অ'
আজিকালি লেপটপ টো লাগে।
লেপটপটো লাগে, চবতে লাগে, মই এতিয়া এক্সেলৰ কাম কৰি আছো কিবা কিবি কৰি আছো, সেইবিলাকৰ কাৰণে মোক লেপ লেপটপটো লাগিছে এতিয়া মোৰ এইটো প্ৰেজেন্ট লেপটপটো বন্ধ হৈ আছে। আৰু চাউণ্ডৰ প্ৰব্লেমটো দি আছে ভালকে একো শুনা শুনা নাপ পাই, কি চলি আছে কি চলি কি নাইচলা, কেতিয়াবা এতিয়া চিনেমা খনকে চাব মন যায়, চাব মন গ'লে সেইটো যেতিয়া অন কৰো চাউণ্ডে নাই। ফটা চাটা চাউণ্ড আহি থাকে, এটা দি চলি থাকে, আৰু এটা দি মানে ফটা ফটা চাউণ্ড আহি থাকে, সেইটো কাৰণে মানে ভাবিছো যে নাই বেলেগ এটাই লোৱা দোকানত গৈছিলো প্ৰথমতে তো ভাবিলো ৰিপেয়াৰিং কৰাই লওঁ, তাৰ পিছত দোকানীয়ে কলে নাই ৰিপেয়াৰিং কৰাই লাভ নাই, তুমি ৰিপেয়াৰং যদি কৰোৱা তোমাৰ এনেই বহুত টকাই গুচি যাব, তাতকে ভাল তুমি অলপমান বেছি পইচা দি পেলাই কি কয় এটা ভাল নতু লতুন এটাই কি কিনা। আৰু এইটো আমাৰ এক্সচে্ঞ্জ দি যোৱা এনেকে কৈছে। মই কৈছো ঠিক আছে হ'ব। মই এবাৰ ঘৰত দিচকাচ কৰি পেলাই চাওঁ লগৰ কিতা লগতটো কথা পাতি চাওঁ সেই কাৰণে মই তোক ফন কৰিলো যে নাই কোন কিতা জানিব কাৰণে
অ' সেইটো তে সেই এইবাৰ দোকানত যায় কিনে তাই ভালকে চালে মডেল চডেল তেতিয়া মানে অলপমান বাজেটটো মানে হিচাপ মতে হিচাপ কৰি কেনে ভালকে চাবি, তেতিয়া গম পাই যাবি আৰু কি কিনিব লাগে। তাকে আৰু এতিয়া কৰিবি আৰু
দে হ'ব দে তেতিয়াহলে থেংকি ইউ জনোৱাৰ কাৰণে